অঁ
হয় চাহ তাহ খালা?
অ
কৰি আছে।
আজি চুজি বনাইছো। চিলো। এ মিঠা অ মিঠা খাব ইচ্ছা গছিল।
অঁ
চুজি বনালোঁ অলপমান গাখীৰ দিলোঁ খিচমিচ অলপ দিলোঁ। কাজু দিলো।
গাখীৰ দি বনালে ভাল লাগে।
থকা পইচা যায়।
উম।
চুজি বনালো মই চুজিটো ভাল পাওঁ।
চুজি ভাল পোৱা।
চুজি ভাল পাও মই ৰাতিপুৱা খালি অকমান গেষ্টিকৰ প্ৰব্লেম হয়।
চুজি খালে। বেছি লগোৱা নাই।
চুজি খালে। আমি দেখোন মন্দিৰ বহুত দিন যোৱা নাই?
আহা
মন্দিৰত দেখোন বহুত দিন যোৱা নাই
আহ যোৱা নাই যাবতো লাগে বহুত তো মানুহ ভিৰ এতিয়া ৰাস্তা জেগাতে
অ এইটো দলগোবিন্দৰ মন্দিৰ আছে যি জলগোবিন্দ মন্দিৰ আছে জি
উত্তৰ গুৱাহাটীত
যোৱা নাই
আহ যোৱা নাই আমিও যোৱা নাই
পৰিছিনা?
এইটো বেলেগ কৈছ নেকি আহ
অ এতিয়াতো এতিয়াতো
পাঁচ বছৰ মানে যোৱা নাই।
অ এইফালে এতিয়া ৰাস্তা কৰিছে নহয়
কোন ভালে ৰাস্তা কৰছি অ সেন অ ভাস্কৰ দা, কুমাৰ ভাস্কৰ বৰ্মন তাৰপ আৰু বেলেগ গাড়ীত যাব লাগিব দুফালে গ'লে
অ এইফালে তাত সৰুৰুত নামি কিনে সৰুৰু পৰা বেলেগত যাব লাগিব আজিকালি জাহাজত নগলেই হব জাহাজত নগলেই হব একেই কথা ইয়াৰ পৰা ভৰলুত যাব ভৰলুৰ পৰা আৰু জাহাজত যাব লাগিব একে কথা
এনেকে কথা নহয় জাহাজত কেলে অলপ ওচৰত হয় বেছি খোজ কঢ়িব নালাগে
অ তাৰপ কি গাড়ীত গ'লে কি খোজকাঢ়িব লাগে?
গাড়ীত গলে তাৰ পৰা আৰু বেলেগ গাড়ী যাব লাগিব।
দল গোবিন্দ পৰা
জল গোবিন্দ পৰা নে?
হয় নেকি? আমি জাহাজতে গৈছিলো
কি কলা
আমি জাহাজত গৈছিলোঁ
আহ জাহাজত গলে খোজকাঢ়িমান খোজ কঢ়িব নালাগে
এনেই আধা আধি মন্দিৰ দেখিলো কিন্তু আজিকালি দেখ কাৰাই
অ ন জন নাই অ আমি গৈছো আমি গৈছো ফুটপুতি যায় নে আজিকালি জাহাজ যাই পতা
জাহাজ অঁ
তাক লাগি
উতি যদ্ধ পাই লাগে ন
তু মনন্দে খতৰ লাগি
ৰুপিও দিছিল আৰু তাতেওতো ৰি
কি দিছি
ৰূপে ন ওপৰৰত দি যায় ৰূপে ন পে পে
প অ অ উম এই ন মৰ
উমানন্দ দিছিল স
উমনন্দক লাগি দিছে নেকি
আহ নাই নাই দিয়া গম নাপাও কিন্তু অধিয়া নাই নেকি
গুৱাহাট গম নাপাও কিন্তু
অ উমানন্দই এদ যাব লাগিব দেখাই নাই কামিকখ্যাত কি ভক্ত আহছে ন তিনি হাজাৰ নাৰ্চাৰীৰ পৰা তিনি হাজাৰ ভক্ত মানে একেলগে আহিছে মানে চাহটো সন্য়াস উ
অ ইতোই ন
আহ ট্ৰেইনোত আহাইছে নাজানো কিন্তু নাৰ্চাৰী কামাখ্যা নাৰ্চাৰী আছে নাৰ্চাৰীৰ পৰা দেখাই আছেতো
বাছত
বাচনথ খোজকাঢ়ি যায় আছে বাছন নেদে নহয় অঁ নাৰ্চাৰী ঘত বাচনি ম এতে নহয় বাছ বন্ধ কৰি দিছ কালি খাত গাড়ী এতিয়া নাযায় খোজ চোব খোজকাঢ়ি যাব লাগিব কামাখ্যা নহ নাৰ্চাৰী তলৰ ব অ এ সৰু গাড়ী চাডাৰী বন্ধ চ চব মানুহোজাঢ়ি যাবাগিব ইমান মানুহ হ'বগেনেহে গাড়ী নিব
আহি কৈ তেৱাৰ ন
আহ কালি কালি যাব লগা নাই ক'তো
উ আমাৰ ঘৰত আহিবা নহলে পাৰ ফুৰিবা
অ অ অ কালি এখন মিটিং থকা শুনিছো কিন্তু এতিয়াকে ফোন অহা নাই
কিহৰ
এনেই হেৰিত হোৱাটছআাপত পাইছো নহয় নহয় আছিয় মোৰ আৰু চ মোৰ
আৰ চেমৰ
অ ফোন কৰা নাই আহ যাও মাজে মই যাওঁ এইটো সৰলোত
পৰলো
আহ
কাৰণ মাল খালাৰ লাভ হয় জানো
হয় অলপ চলপ সোমাই বেছি নোসোমায় পঞ্চাছ টকা কেতিয়াবা চল্লিছ টকাকৈ বেছিকৈ মাল আনিলে বেছি পইচা সোমায়
বেছ গতিকে মাল আনিব লাগিব
অঁ বেছিকৈ মাল সনিব লাগিব আৰু ধৰ কে ছয় মাহৰ পাছত ফ্ৰী ফ্ৰী দিয়ে
মালগৰাাতো চবতে একেই
একেই বস্তু ত
নামগিলে বেলেগ কিছুমানৰ
নাম গলে তমানে কি অকমান দাম বস্তু খিন কাম আছে। কিন্তু বেয়া নহয়। ভাল। ডালি চিলি ডালি দালিটো বহুত ভাল সোনকালি সিজোৱা হয়।
প্ৰথমতে ভালেই দেই চব
অ এতিয়া যে খাই টো বেয়া নহয় পেকেট বস্তু বেয়া কেনেকে দিব বেয়া দিলেচোন মানুহ নাখাবই যিমান পাৰো ভালেই দিব লাগিব বেয়া দিলেতো নাখাব নহয় সেনেকাই মানুহ নি আছেই ইমান মানুহ খাই আছে।
খাই আৰু পা খাই কেইদিনমান খাই পেলে আৰু পাছত নাখাৱ হয়!
অ কিছুমানে খোৱা বন্ধ কৰি দিয় যেতিয়া ধৰ পইচাটো নাপায় তেতিয়া খোৱাটো বন্ধ কৰি দিয়ে। কি পইচাৰ কাৰণে নহয় বস্তুবিলাক এনে ভাল বুলি কয় আৰু মানে ভেজাল নাই।
নতুন বস্তু ভজা নাই বুলি কয়। না তাই দে খুল দে
এনেই আমি ৰান্ধিও পাইছো নহয় খাই পাইছো।
আহ ভেজালটোতো কেনেকে গম পাবা গমেই নাপায় ভেজাল উম!
ৰান্ধিলে গম পায় না কিছুমান ধ এইবিলাক দোকানৰ পৰা এইবিলাক দালি আনো যি অলপ ফেন ফেন হয় বহুত ধোৱা লাগে কিন্তু আৰু আৰচিঅৰম দালিটো এনেকে ফেন নহয় আৰু
অ!
বেছি ধুই থাকিব নালাগে চাফা দালিটো।
ডালিত কাম কানছেই
কিন্তু আৰচিয়েমত ইমান নুঠে। তেলটো বেছি হেৰি নহয় আৰু এই মিঠাতেলটোকে হেৰি দিলে কেৰাহীত দিলে অলপ ফেন ফেন নিচিনা হয় কিন্তু এইটো নহয়। খাই আছো পিছত চাওঁ বেছি ইমান নানো অলপ অলপ লৈ আহো। অ!
কিহত বনাবা?
ভাত বনাব লাগিব। আজি চবজি অ' অঁ বেলেগ একো নবনাওঁ দিনত আছে দিনত এই মানে ৰঙালাও ঠাৰি আৰু পুই আৰু একেলগে মিক্স কৰি কিনে ভাজিছিলোঁ।
ভালে বনাইছে।
অহ অহ! বেছি মচলা চচলা একো দিয়া নাই অকল জলকীয়া দিছো পিয়াজ দিছো ইমান সোৱাদ লাগছে খাই ভাল লাগছে আৰু কোমল কোমল
কোমল কোমল
কোমল কোমল ৰঙালাও ঠাৰিটো কি কোমল।
ভালে ঘৰ ঘৰৰ বস্তু। টো আৰু ক'ত বেয়া লাগিব ভালে লাগিব
ৰঙালাও লাগিছে হয় ঠিকে কি ফুল ফুলা নাই দেখোন
বগাব পৰা ন নাই গাছডাল বগাব লাগিব
বাব পাৰিছি ইমান ডাঙৰ ডাঙৰ পাত ঠাৰি বিলাক হৈছে কিন্তু ফুল ফুলা নাই
অঁ ফুল ফুলৰ বয়স হোৱা নাই নেকি
অঁ তাৰমানে লগাৰ লগে লগে মানে গোটেই মানুহ কেইখিনি খাইছে
উম ব ফুলব এ ফুলাৰ আগে আগে খাই পেলাও যে কেনেকে ফুলব
উম আগ নায়ে গোটেই খাই শেষে হ'ল
ফুলব কেনেকনেহ'লে
অঁ তাৰমানে সাৰ পাইছিলে যোনখিনি জাগাত লগাইছে সেইখিনি জেগাত সাৰ পাইছে সেইকাৰণে মানে লহপহকৈ বাঢ়ি যাই আছে মইও এটা লগাইছো মই দিছোঁ কিন্তু মোদডাল ইমান মানে বগোৱা নাই হৈছে মই খালোঁৱে একদিন আৰু এতিয়া ধৰ নতুনকৈ আহিছেই আৰু কলি ওলাই আছে আৰু উম ফুলপুলি বহুত হৈছে
পুলি
উম
পুলি
অঁ উ আমাৰ নালাগে আছে
আছে নেকি পুই
অঁ
নখা দেখোন
হাঁ
দেখোন
ঘনে মানে আছে আৰু খাওঁ কেতিয়াবা
অঁ বেছি খাব নোৱাৰিল নহয় মোৰো নতুনকে হৈছে নাই ভাল হৈছে
পাত ঠাৰি একেলগে বনাব লাগে তেতিয়া বেছি ভাল লাগে
মই কালি ঠাৰি বেলেগ কে বনাইছোঁ। বিহাৰ দি কিনে বিহাৰ। পুট কিনে আৰু পাতটো বেলেগকৈ বনাইছোঁ আজি বিচ কৰি বনাইছোঁ।
অকল ঠাৰিও ভাল নালাগে দুই এটা পাত দিলি ভাল লাগে। এ।
ন কেতিয়াবা সেনেকুৱা ভাল লাগে। কেতিয়াবা বেলেগ কে ঠাৰিটো ব। ভাল লাগে বেহাৰ দি কিনে আৰু কেতিয়াবা মিছ কৰি ও ভাল লাগে কেতিয়াবা আকৌ চব মিছ কৰি ও ভাল লাগে কেতিয়াবা বেলেগ চবজিত। ৰঙালাও কঁঠালৰ গুটি এনেই মিক্স কৰি ভাল লাগে। চব একে একে খাইো ভাল নালাগে না। এতিয়া বেলেগ বেলেগকে বনালেও ভাল লাগে। আগতে আমাৰ বনাইছিল না।
জ্বলা দিয়ে নে নিদিয়া।
হা।
জলেক। জলকিয়া দিয়া নে নিদিয়া।
লাগিবয়ে। জলা নহ'লে একো ভাল লাগে। অহঁ। জলকীয়া মছলা নেদ। দিব। বেহাৰ প্ৰতি কালি কালি বনাই। বেহাৰ বতি কেনে খালি বেলেগকে। আৰু এনে মানে। চব্জি হিচাপে বনালি ন এনেইটো। হাৰি বেলেগকৈ বনালি তেতিয়া বেহাৰ বতি দিওঁ।